কো কোৱা আছা
আছো ৰবা মই মাত্ৰ ভাত খালো তুমি কেনেকুৱা কি কৰি আছা
মইও আছো ৰবা এনে
অ তোমালোকৰ পিনে বতৰ কেনেকুৱা
বতৰটো ইমান ভাল নহয় ৰবা।
অ বতাহ ধুমুহা আহিব যে
অ অ বৰষুণ দিয়ে কমে সেনেকুৱাই আৰু
অ হয় বাৰু পিছে ভাত খালা
উ ভাত খালো ৰবা তুমি খালা ন?
অ খালো ৰবা মইয়ো।
অ।
আকৌ পাত সেয়া আজিকালি মানে মানুহবোৰে গছ গছনিবোৰ কাটি কাটি নাইকিয়া কৰি দিলে ন। মানে
অ আৰু তাৰ ফলত মানে এনেকুৱা হৈছে মানে প্ৰদূৰ্ষণ মানে বায়ু প্ৰদূৰ্ষণ। সেইবোৰ সৃষ্টি হৈছে আৰু জানাই প্ৰদূষণৰ কথা ন।
অ অ জানো। মানে সেইটোৰ কাৰণে অ। মই কৈছো গাড়ীৰ কাৰণে গাড়ী পলুচনতটো বেছি হৈ আছে সেইকাৰণে। প্ৰদূষণ টো বাঢ়ি আছে।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু কাৰ। বোৰ কাৰখানা বোৰৰ কাৰণেও আচলতে প্ৰদূৰ্ষন। হৈছে হয় নে আৰু আৰু মানে এনেকুৱা।
কাতি আছে ন মানুহে।
হয় হয় আৰু মানে বৰ্তমান সময়ত মানে বিশ্বৰ এইটো মানে ডাঙৰ সমস্যা হয়নে।
হয় হয়। মানুহে এইটো ৰাস্তা দি যাব য'তে ত'তে পেকেট চেকেট পেলাই দিয়ে প্লাষ্টিক। সেইকাৰণে আৱৰ্জনাৰ সৃষ্টি হয় মানে প্ৰদূষণটো সৃষ্টি হৈ আছে।
অঁ হয় হয় আচলতে এইবোৰ আমি কৰিব নালাগে ন আচলতে আৰু। আমিও কৰি আছো হয়নে নহয়।
হয় আমিয়ে কৰি আছো এই।
হয় আৰু এই মানে প্ৰদূষণৰ ফলত কেনেকুৱা হয় বেমাৰ হৈ যায় ন। আৰু কাহ চৰ্দি এনেকুৱা বোৰ হয় আৰু চাবাচোন এইবোৰ এইবোৰ মানে- এনেকুৱা যোনবোৰ সৰু বাচ্ছা বা বৃদ্ধ- দা এইবোৰ থাকে ন তেওঁলোকক মানে জল্দি হয় এইবোৰ।
হয়।
কাৰণ কাৰণ সৰু বাচ্ছাটোক জল্দি এটেক কৰিব পাৰে আৰু কেনেকুৱা-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
সেই অ যোনবোৰ মানে বৃদ্ধা হয় ন তেওঁলোকৰ মানে বয়সতহে ডাঙৰ হয় কিন্তু তেওঁলোক- মানে বহুতো বুৰা মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা হয়। হয়নে, সেই মানে তেওঁলোকক মানে জল্ডি মানে এইটো মানে এতে- কৰে বা বেমাৰ বোৰ মানে জ ভ লাগে।
হয়।
আৰু আৰু চাবাচোন মানুহবোৰে কেনেকুৱা কৰে প্লাষ্টিক হওক বা জাবৰ জোথৰ হওক। মানে খালত হওক বা পুখুৰীত এইবিলাকত মানে। পেলাই দিয় আহে ন আচলতে-
হয় নালাগে নদীত কিছুমানে প্লাচ- টিক পেলাই দিয়ে, প্লাষ্টিক পেলাই বহুত - আৱৰ্জনা পেলাই সেই সেই কাৰণে মানে প্ৰদূষণতটো বহুত সৃষ্টি হৈ আছে। আমি কি কৰি আছো যদি আমি ভালকে কি কৰো ৰাখো তেনেহলেতো। ঠিকে থাকিব কিন্তু আমি জানি বুজিয়েই চব কৰি আছো। সৰু সুৰা প্লাষ্টিক। গছ গছনি কাটি কাটি চব মানে এনেকুৱা কৰিছো, কত মানে শুদ্ধ ব- টা নাইয়ে, চব মানে প্ৰদূষণ দিয়ে হৈছে। প্ৰদূষণৰ কাৰণে মানে বহুত মানুহৰ বেমাৰ আজাৰো হৈ আছে।
অঁ হয় হয় তুমি ঠিক কথা কৈছা।
অঁ।
আৰু চাবাচো মানে এইবোৰত মানে কেনেকুৱা হয় অ- ধৰি লোৱা আমি কেতিয়াবা মানুহৰটো হয় হয়ে, আৰু মানে জীৱ জন্তুৰো মানে- যি হয় হয়নে নহয়।
হয় হয় হয়। এই সৰু সুৰা প্লাষ্টিক বোৰ যে থাকে চিপছৰ পেকেটেই হওঁক বা কিয়েই হওঁক। সেইবোৰ মানে জন্তু বোৰে খাই ধৰাচোন কিছুমানৰ লগত মিহলি হৈ থাকে। তেনেকে বহুত জন্তুৰ সেনেকুৱাৰ ক্ষতি হৈ আছে মৃত্যু মুুখত পৰি আছে। কল কাৰখাৰ আৱৰ্জনা খিনি কাৰণে-
হয়
বহুত অশুদ্ধ বতাহটো আহি আছে সেইকাৰণে মানে প্ৰদূষণটো বহুত সৃষ্টি হৈ আছে।
হয় হয় আৰু মানে কেনেকুৱা- নে মানে ব বনাঞ্চল বোৰত আৰু মানে এই গছ গছনিবোৰ কাটি কাটি- কেনেকুৱা হৈছে নোহোৱা হৈ গৈছে।
অঁ।
ত তাৰ ফলত মানে জীৱ জন্তু এইবোৰে মানে থকা যায় জোগাবোৰ মানে থকা- ঠাইবোৰ মানে হেৰুৱাইছে হয়নে নহয়? তেনেকুৱা ধৰণৰ মানে।
কিনি চলি আছে, পেট্ৰল দি চলি আছে, তেনেকুৱা মানে সেনেকে পলিউচন টো বাঢ়ি আছে। কিন্তু যদি ইলেক্ট্ৰনিক মানে আজিকালি আছে ন, এনেকুৱাকে চাৰ্জত চলে গাড়ীবোৰ, যদি সেনেকে চলাল হয়, তেনেহ'লে অলপমান হ'লেও কি হল হয় কমিল লয়। কিন্তু পেট্ৰলত মানে সেনেকে বহুত মানে বায়ুৰ বায়ুটো মানে বেয়া হৈ আছে। সেইটোৰ ফলত মানে প্ৰদূৰ্ষণতটো বহুত হৈ আছে।
আৰু চাবাচোন পানীৰ প্ৰদূষণো আচলতে হৈছে, কাৰণ আজিকালি আগতে মাছ কিমান আছিল। আজিকালি চাবাচো তুমি ইমান মাছবোৰ মানে মানে পানীত যিবোৰ বস্তু থাকে, সেইবোৰ মানে কেনেকুৱা যে নোহোৱা হৈ গৈছে।
নোহোৱা হৈ গৈছে অঁ। বহুত ক্ষতি হৈ আছে তেনেকে, মানুহৰো বেমাৰ হৈ আছে, সেনেকেতো বহুত ৰোগত মানুহে একদম কি হৈ আছে, আক্ৰান্ত হৈ আছে হাপানিও হয়।
হয় হয় আৰু আৰু আচলতে কি জানা আমি আচলতে সকলোৱে মানে গছ পুলি ৰুব লাগে আৰু চাবাছো এতিয়াহে সকলোৱে সকলোৱে মানে গোটত ফটো উঠিব লাগে কাৰণে গছ পুলি ৰুইছে বা কি আচলতে সেইটো নহয়। আচলতে আমি মানে সকলোৱলে সৰু হওঁক, ডাঙৰ হওঁক, মানে ল'ৰা হওক ছোৱালীজন সকলোৱে মানে গছ পুলি ৰোপন কৰাতটো আচলতে ভাল। কাৰণ আজিকালিতো গছ-গ নোহোৱাই হৈ গৈছে আৰু আৰু বাৰো গছে আমাক হেই কৰে ন, অক্সিজেন দিয়ে ন। ত সেইকাৰণে আমি আচলতে মানে গছ পুলি ৰোপন কৰিব লাগে, নে তুমি কি কোৱা?
হয় এইটো কথা হয়, কি এতিয়া আমি কৰি যাম, আমাৰ অহা প্ৰজন্ম বিলাকতো আমাৰ পৰা সেইটোৱে কি কৰিব, তেতিয়া আমি যেনেকুৱা কৰিম, প্ৰজন্মও বোৰ সেনেকুৱাই কি কৰিব। এতিয়া যদি আমি বেছিকে প্ৰদূষণৰ সৃষ্টি কৰি থাকো, তেনেহলে আহা প্ৰজন্মক এইখিনি কি কৰিব। মানে ইহঁতেও তেতিয়া মানে সব খিনি কৰি থাকিব, ইহঁতেও প্লাষ্টিক পেলাব, কিবা কৰিব সেইটোয়ে।
হয় তুমি ঠিক কথাই কৈছা আৰু এনেকুৱা আমি ধৰি লওঁ বজাৰত গ'লো ন, বজাৰত গলে এয়া আমি প্লাষ্টিকৰ বেগ এইবোৰ নিব নালাগে। মানে ধৰি লোৱা কাপোৰৰ বেগ থাকে, মানে আচলতে আমি সেইবোৰ ব্যৱহাৰ কৰিব লাগে মানে, প্লাষ্টিক বোৰ আচলতে ব্যৱহাৰ কৰিব নালাগে।
নালাগে।
হয়। আৰু আৰু ধৰি লোৱা চাবা' তুমি আৰু ধৰি লোৱা চাবা, তুমি ধৰি লোৱা কৰবাৰ বা ক'বাত মানে ওচৰৰ জাগাতে গ'লা, তোমাৰ গাড়ীখন হয় ন, এনেই তুমি কিয় যদি আচলতে খোজ কঢ়াতে নিজৰ স্বাস্থ চৰ কাৰণেও ভাল টো, অ আৰু সেইটো এটা ৰ দৰে ব্যয়ায়ামৰ দৰে সেইটো, সেইকাৰণে মানে কেনেকুৱা স লাগে। ধৰিলক অকণমান জোগাত, তুমি গাড়ীখন আছে বুলিয়ে তুমি গাড়ীখন লৈ যাব লগা একো কাৰণ নাই নাই নহয় ন?
কথা অ হয় এইটোৱে।
তেনেকুৱা।
হয়, ঠিক কৈছা। আগতো, আগৰ দিনৰ মানুহেতো এইবোৰৰ পৰা আঁতৰতে আছিল। ইতিয়ােহে ন, আহি আছে নহ নতুন নতুনকে চবে মানে জানে কিন্তু, যেখিনি বস্তু হলে প্ৰদূৰণতটো হব। তথাপিও মানে এইবোৰে কি কৰি আছে, এতিয়া ধৰা ৰাস্তাই ঘাটে যাবা, কি চাবা য'তে ত'তে থু থেপেৰা পেলাই, তাৰ পিছত তোমাৰ প্লাষ্টিক পেলাই তেনেকে বহুত জীৱ জন্তুৰো। ক্ষতি হৈ আছে, মানুহৰো ক্ষতি হৈ আছে, গছ-গছনিতো নাইে। চবে একদম গছ-গছনি কাটি কাটি কাটি ঘৰ চৰ বনাই আছে। এইটো বেয়া কথা, কাৰণ আমি পুনৰ ইয়াতে ত' আমি যদি ভালকে ৰাখো পৰিৱেশ টো তেনেহলে ভাল। প্ৰজন্মৰ কাৰণে এইটোৱে ভাল কিন্তু আৰু মানুহেও খিনিও এনেকা কৰি আছে। চব চৰকাৰৰ ওপৰত নহয়তো মানে আমিও পাৰোঁ কিছুমান।
হয় হয় আৰু আৰু চাবাচোন আমি আচলতে প্লাষ্টিকবোৰ আমি ধৰি লৱক ক'ৰবাত ফুৰিব গ'লো পানী এক বটলে খালোঁ বা চিপছে খালোঁ। আমি কেনেকুৱা কৰোঁ গাড়ীত গৈ আছোঁ নহয় আমি মানে চিপছৰ পেকেট মানে খিৰিকীৰে দলিয়াই দিলোঁ। আচলতে সেইটো কৰিব নালাগে তুমি থৈ দিয়া, ধৰা ক'ৰবাত ডাষ্টবিন দেখিলে তাত থৈ দিয়া হয়নে নহয়? তুমি তুমিনো কিয় পেলা মানে এনেকে কিয় পেলাব লাগে কাৰণ ধৰি লোৱা তোমাৰ কা কোনোবা আৰু বেলেগ মানুহ আছে তুমি পেলোৱাৰ লগে লগে সেইজন মানুহেও পেলাব হয় নে নহয়? এত তুমি সেইটো শিকাই দিলা আচলতে তুমি ভাল কাম শিকাব লাগে। সেইটো শিকোৱাত হয়নে নহয়? কাৰণ তোমাৰ পৰা বেলেগেও শিকিব সেইটো।
অঁ অঁ যোনটো শিকিব সেইটোৱে কি কৰিব ইহঁতে। তা' আমি যদি এনেকে চলো তেতিয়াহ'লে ইহঁতো এনেকে থাকিব ধৰা সৰু ছোৱালীবোৰে। বাতচ্ছাবোৰে এতিয়া থাকে ন চব ইহঁতে ডাঙৰৰ পৰাহে কি কৰি থাকে। মানে জানি থাকে যে এইটো কৰিলে ভাল বা এইটো কৰিলে বেয়া কিন্তু আমিয়ে মানে এনেক এনেকুৱা কৰি আছোঁ মানে আমি ডাঙৰ মানুহে এনেকুৱা কৰি আছোঁ। মানে একো মানা নাই য'ত য'তে ততে পেলাই আছোঁ। সেইকাৰণে মানে আমাৰ এইটো বহুত কি হৈ আছে কমাব খোজ জিলে আমিয়ে পাৰোঁ কমাব যদি গছ পুলি ৰু সেনেকে বহুত খিনি ৰু জাগাই জা যায় তেনেহলে ভালকে চব খিনি ভাল বায়ুটো সৃষ্টি হয় কিন্তু আমি সেইটো নকৰোঁৱে। আৱৰ্জনা দি গোক্তি হয়। তেনেকে প্লাষ্টিকৰ কাৰণেও হয়। যেনেকুৱা আমি এটা বটলে উম দছ টকীয়া বটলৰ পানীৰ বটলবোৰ। খালো এইটো একবাৰ পানী খালে হৈ যায়। কিন্তু আমি কি কৰোঁ? বটলটো থৈ কেনে আৰু একবাৰ কি কৰোঁ ইউজ ক কৰোঁ সেই সেইকাৰণে সেই সেইটো কাৰণে সেইটো বেয়া ন? সেইখিনিয়ে আৰু অঁ।
আৰু চাবাচোন কিছুমানে কেনেকুৱা কৰে গাড়ীখন চলাই গ'ল হা ধৰি লোৱা হৰণটো নবজো হয় ধৰি লোৱা মানে কিছুমান নিয়ম থাকে ন? গাড়ী চলালেতো নহয় তাত নিয়ম কে মানে কেনেকুৱা গাড়ীখন লাগিছে। মানে হৰণটো বজাই বজাই যাব। আচল লতে সেইবোৰ নহয় মানে কেনেকুৱা কৰে বক্সটোৱে বজালে তাত মানে চাউন দিলেওতো হয। বহুত চাউণ্ দি দিয়া। তাতে সেইবোৰ কৰিব নালাগে।
নালাগে। হয় এই আগৰ মানুহ খিনি ভাল আছিল ধৰা গাঁৱত আছিল ন। ইহঁতৰ সৌন্দৰ্যটো আছিল যে ইহঁতৰ পৰিৱেশৰ প্ৰদূষণ। খন বোলো নাছিলে মানে সৌন্দৰ্যটো ভালে আছিল কিন্তু ইতয়াদিখিনি নায়েই। আগত দৰে সৌন্দৰ্য নাইে ইয়াত ধৰক একদম জাগাই। জোগাই বি বিল্ডিং হৈছে একদম গছ গছনি নোহোৱা হৈছে। নাইে ৰাস্তাত ওলালেই চাবা ইমান গাড়ী মটৰ চলি থাকে। ইমান মানে প্ৰদূৰষণৰ বহুত সৃষ্টি হৈছে এনেকে।
হয় হয় ঠিক কৈছা আৰু চাবা এ খাল, পুখুৰী হওক খালত হওক বিলত হওক এইবোৰ প্লাষ্টিক বোৰ ফেলোৱাৰ পৰৰ ফলত মানে কেনেকুৱা হৈছে।
মানে পানী বোৰ প্ৰদূষণ হৈছে। হয়নে নহয়?
অ অ।
আমি চকু দিয়াতো ভাল আৰু মৌ বিচাৰো যে মানে সকলোৱে গছ পুলি ৰোপন কৰক। হয় নে নহয়? আৰু কোনোবা গছ কাটিলে মানে কাটিব মানা কৰক। আচলতে মই সেইটোৱে বাৰু।
হয় সেইটো এইটো হয় বাৰু। সেইটো এতিয়া এজন ভাবিলে নহব ন। তিয়া চবেই যদি ভাবো আমি ভাবি কেনে একগোট হৈ কেনে যদি সেনেকুৱা কি কৰো ল মানে হাতত ল চিদ্ধান্তটো। তেতিয়া হলে মানে প্ৰদূ্ষণটো কমাৰ এটা চান্স আছে। কিন্তু আমি নহয় কোনোবা যদি কৰিব, কোনোবা আকৌ আহি কেনে প্লাষ্টিক পেলাব, সেনেকে', সেইটো নহয়, সেনেকে বেছিহে বৃদ্ধি হৈ যায়',
হয়', - হয়', দিয়া বাৰু তোমাৰ লগত কথা পাতি বহুখিনিয়ে ভাল লাগিল', বহুত নজনা কথা শিকিলোঁ',
অ', মোৰো নজনা কথা গম পালোঁ, দিয়া ঠিক আছে আজিলৈ ৰাখিছোঁ, অ',